হেল্ল'।
হেল্ল' কি কৰিছে? ভালনে?
এয়া অ ভাল ভাল।
অ বহুত দিন কথা পতা নাই বোলো ফোন এটাকে কৰো চোন।
উম ভালে কৰিলা। এয়া ভাত - পানী বনাব হৈছে নেকি?
অ ভাত বনাবলৈ যা - যোগাৰ কৈছে আৰু বনাম আৰু, কিহে ভাত কিহে বনাইছা? কিহে বনাবলৈ লৈছা?
যি
হেল্ল'!
অ হেল্ল'?
অঁ কিহে বনাবলৈ লৈছা ভাত?
এ দালি বনাম, নেমু দিম, কঁঠাল গুটি দিম। ভাজি বনাম সেয়াই আৰু।
এই গভমেণ্টত তেনেকেই ভাল লাগে, গভমেণ্টত বৰকে মাছ মাংস খাবলৈ মন নাযায়, মাংস - চা উম নেমু দিয়া গোল নেমু দিয়া দাইলিকন আৰু গোল নেমু পায় যি ডাল যি নেমু নহক আৰু ন টেঙা দিয়া দাইল কোণে ভাল লাগে।
অ এই গৰমত
অ অ সেইটোৱে উম আৰু হেৰি যে উম।
অ কোৱাচোন?
এইবাৰতো উম। এইবাৰ হেৰি যে আমাৰো সেই খেতিৰ পূৰা লাগি আছো যে। খেতিত লাগি থাকোতে একদম সময়ে পোৱা নাই ইমান পুৰা ব্যস্ত নহয়। এ কাইলৈ আকৌ মানে ন ভূৰি আছে ন ভুইৰ কাৰণে তোমাৰ মানুহ বিশ গৰাকী লগাইছোঁ বিশ গৰা কি মানে ৰুবলে। আৰু ৰোৱনী বিশজনী আকৌ ধৰা আৰু আৰু মানে ম মানে মতা মানুহে আছে নহয় মানাই বোলে পঞ্চাছজনমান হ'বগৈ চাগে গোটেইখিনি মিলাই ঘৰে পোৰে। তাৰ কাৰণে মই মানে বস্তু অঁ খোৱা বোৱাখিনি তাৰ কাৰণে যোগাৰ কৰি আছোঁ আজিয়ে বস্তু - চস্তুখিনি আনি মেলি চব ঠিক ঠাক কৰি থৈছোঁ এতিয়াই, এতিয়া কাইলৈ আকৌ ৰাতিপুৱা আকৌ চাহ প্ৰথমতে চাহ জল পান দিবগৈ লাগিব তাৰপিছত আকৌ ভা ভাতটো পাছতহে হ'ব আৰু।
অ সেইটোতো পথাৰ অ পথাৰত দিব লাগিব ন।
অঁ পথাৰতে দিম।
পথাৰত দিবগে লাগিব অ, তেতিয়া নহলে আকৌ ঘৰলৈ আহিলে বহুত দিগদাৰ হৈ যায়। কামবোৰ চব মানে কিয় আৰু লেধেমা হয় ন। অ, লেহেম হৈ যায় সময় হৈ যায়।
সেইকাৰণে - সেইকাৰ মানে আজি এই যো যা যোগাৰখিনি কৰি থৈছো ওচৰে দাদাইদউজনে মানে হেৰি কৰি দিব সেই ভাতটো বনাব। ভাতোৱে দাই মই আকৌ দাইল কন - দাইল কনে ভাজিকনে ৰঙালাও ভাজি বনাম ৰঙালাও - ৰঙালাও চঙলাও হ'ব আজে মই ঠিকঠাক চব প্ৰায়ে কৰিয়ে থৈছো আৰু। নহ'লে ৰাতিপুৱা আকৌ সেই ৰাতিপুৱা অ, ৰঙালাও
আজি গৈ থলে অলপ সুবিধা হব আৰু ৰাতিপুৱা নহলে উৎপাত হব ন কৰিবলৈ।
ৰঙালাও, আলু, চয়াবিন এনেকৈ এখন ভাজি তাৰপাছত আকৌ মাছৰ টেঙা জোল তাৰপিছত উম হেৰি কৰিম দালি আকৌ দাইল অকণমান বনাম তাৰপিছত কো হেৰি উম, অ, এইটো কি কয় এই মধু খোলেং দি যে দাইল বনায়। তেনেকে দাইল অকন বনাম।
অ, ভাল লাগে অ, আমাৰো সেই তেনেকুৱাই হৈ আছে পথাৰত মানুহ তেনেকে লাগি আছে চাহ দিয়া জলপান দিয়া ভাত দিয়া তামোল দিয়া।
অ, একদম আজৰি নাই আৰু এইকেইদিন মই সেই তাকে হেৰি কৰিলো আকৌ সেইকাৰণে মই বোলো উমমহ ফোন পতাপত ফোন এটা কৰি কথাটো কৈ লও নহ'লে বহুত দিন বোলো কথা এষাৰ পতা নাই কাইলে দিনটো তো আজৰি নাপামে আজৰি হৈ মে যাম আৰু এদিন উম - উম, তাকে হেৰি যে
হয়ও কথাটো আজৰি এইকেইটা দিনা আজৰি পোৱা নাযায় নহয়।
উম উম আৰু ৰাতিপুৱা জলপানৰ লগত জলপান জলপান আৰু চাহ পিঠা - পিঠা চিঠাখিনি বনায়ে থৈছো আগত তেই বনালো মানে সেই খেতি বোলো উম ভৰপক হোৱা আগতেই পিঠাল তিলপিঠা ঘিলা পিঠা এনেকে বনাই মেলি থৈয়ে দিছো উম উম উম, আকৌ জলপান জলপান বৰা চাউলে সিজাই ল'ম আৰু বৰা চাউল। তিয়াই থৈ দিছো বৰা চাউল উম অ, ৰাতেই নহয় ৰুটি বনালে বহুত সময় যায়গে যে।
নাই - নাই ৰুটি বনালে বহুত দিগদাৰ হয় দেই।
উম - উম সেই বৰা চাউলে হেৰিয়ে সেইখিনি এনেকে
বৰা চাউল, কোমল চাউল, ভজা চাউল এইবোৰেই ভাল।
অ', উ উম', তেনেকেই দিম আৰু জলপানটো আৰু তাৰপিছত আৰু ভাত তৰ কাৰণে সেয়া মাছটো আজিয়ে আনি আনি থৈছে তেওঁ আজি আনি মেলি ধুই পখালি থৈ দিম আৰু কাইলে ফ্ৰিজত ভৰাই থৈ দিম। কাইলে আৰু ৰা ৰাতিপুৱা নহ'লে আকৌ তেওঁ সময় নাপাব যে উম - উম, ভাজি পেলাই। নাটিল আ
এই একেই দিয়া চবৰে আমাৰো সেই একেই।
উম, কোমোৰা আল
আমাৰো সেই একেই অ জালি কোমোৰাই নেমুৱে দি বনোৱাই ভাল। হ মইয়ো তাকে বনাও উম
মাছকণ তেনেকেই বনাম তাৰপিছত আকৌ চাটন
তে ৰোৱনি আহিব কিন্তু মানে মাছ দিয়া নহব বৃহস্পতিবাৰ যে।
অ', অ', ', এইয়া কাইলে আকৌ আমাৰ ন ভূই শেষ সেইকাৰণে ন ভুইত আকৌ মানুহখিনি সৰহ যে আকৌ তাহা তেওঁলোকে আকৌ আমিও এনেই নিৰামিষেই খাও এতিয়া তেওঁলোকৰ কাৰণে অ, তেওঁলোকৰ কাৰণে আৰু আমি সেই বৃহস্পতিবাৰটো বোলো লক্ষী বাৰ সেই ন ভুইটো সেইদিনাখনেই আৰম্ভ কৰো সেই বুলি ভাব আৰম্ভ কৰিছো কাইলে। ওচৰৰ মানুহখিনিও সহায় সহযোগ কৰি দিয়ে বাৰু দেই।
মো প্ৰথম দিনা হৈ গ'ল।
অ উম ওচৰৰ মানুহখিনিয়েও সহায় সহযোগ কৰে। আহি মেলি ওচৰত যিমান পাৰে আমিও কৰি দিবগে লাগে অকণমান আৰু।
অ সেইটোৱে আমি কৰিলেহে আমাকো কৰিব ন।
উম উম সেইকাৰণে
নিজে নকৰিলে বেলেগেনো কোনে কৰি দিব হয়।
হয় অ সেইটোৱে সেইটোৱে।
নিজে সহায় কৰিলেহে সহায়টো পোৱা যায়।
উম উম উম
আজিকালি সহায় মানুহে নকৰেই।
নকৰে নকৰে অ কিন্তু আজি আমাৰ এই আমাৰ গাওঁখনৰ মানুহখিনিক কৌ বৰ একতা আছে জানানে ব-এ কটাই আমাৰ মানে ইঘৰে সিঘৰে অ ইঘৰে সি ঘৰে ইমান সহায় সহযোগ কৰে নহয় এতিয়া মানে উম হেৰি হয় মানে আমাৰ ওচৰ খুৰি দেউহতেও এতিয়া মোক ভাত বনোৱা মেলাত সহায় কৰে কৰি দিবহি, এইখিনি মানে মানুহখিনি চব লাগি যাব সেইকাৰণে মোৰ ইমান চিন্তা নাই। তথাপিও মন তথাপিও মই নিজেও লাগিব লাগিবই আৰু।
লাগিবই লাগিব অ গৃহিণীজনী হয় নালাগিলে কেনেকে হব ন।
অকণো বনাম আৰু উম উম চাটনি অকণো বনাম আৰু। আকৌ হেৰি মাছৰ পিটিকা অকণ, কঁঠাল গুটি মাছৰ গৰৈ মাছ কেইটামান ধৰি আনি থৈ দিয়া আছিলে যে সেই গৰৈ মাছ কেইটামান অথনি ৰাতিপুৱা সেই পথাৰলৈ যাওঁতে গৰৈ মাছ কেইটামান পালোঁ সেইকেইটা ধৰি আনি পেলাই এতিয়া সেইকেইটাও থৈ দিছোঁ মানে ৰাতিপুৱা তেতিয়া পিটিকা কৰি সেইখিনি অঁ অঁ অঁ তেনেকৈ পিটিকা অকণ সেয় সেইটোও ভাল লাগিব। আৰু বোলো আৰু কি কি নো আৰু খৰিচা অকণ দিম আৰু।
অ হৈ যাব আৰু। পাপৰ চাপৰ অকণ দি দিলে হ'ল, পাপৰ অকণ
হেল্ল' অঁ পাপৰো দি পাপ পাপৰো আনি থোৱা আছে পাপৰ, তেনে এনেকে বনাম আৰু চাটনি অকণো হেৰি চেৰি দিম মচন্দৰী চচন্দৰি চাট পানি অকণো বনাম চা তাৰপিছত চাটনি অকণ সেই জলকীয়া বি ভোট জলকীয়া দি পেলাই।
কেতি উম।
অ বুট কেইটামানো তিয়াই থৈছোঁ মচন্দৰি বুটে এনেকে মিলাই পেলাই আৰু চা নি অকণ বনাম আদা নহৰু দি। উম ভুট জলকীয়া অকণ দি দিম। উম উম বৰ ধুনীয়া লাগে আও, সেইটো মচন্দৰি পেটৰ কাৰণেও ভাল।
ভাল ভাল কলডিলো দিব, কলডিলো ভাল। মচন্দৰী ভাল অহঁ বহুত ভাল উম।
এনেকৈ বনাই মেলি দিম আৰু, তাকেহে তাকে মই বোলো তোমাক- কথাষাৰ কওঁ বোলো কি কিনো কৰিছা মই এতিয়া আয়োজনটো বোলো জনায় আউ-
উম তাকে আমিতো সময়ে নহব অঁ। উম
আৰু বহুতদিনৰ মাত এষাৰ শুনা নাই বোলো মাত খাৰ শুনোচোন কিনো কৰিছে কিনো নাই কৰা পথাৰ -চথাৰ কিমান আগবাঢ়িছে। তোমালোকৰ কিমান আগবাঢ়িছে খে
এইবাৰ আমাৰো সেই প্ৰথম তোমাৰ ন-ভোৰিটো আমাৰ হৈ গ'ল বাৰু। এতিয়া সেই বেছি ৰোৱনী লাগি থকা নাই আছে আৰু দহ জনী মান।
অঁ অঁ
অ সেইে তেওঁলোকে- কাম কৰি আছে আমাৰ ঘৰৰ মানুহো লাগি আছে। মই আকৌ সেই ভাত পানী বনাই কৰি দিবলৈ যাওঁ। ভাত দিওঁ জলপান দিওঁ এনেকে দিবলৈ যাওঁ অলপ সময় তাতে থাকি মেলি-
অঁ ভালো লাগে এনেই ন এদিনাখন বতৰটো ভাল যে থাকি ভাল লাগিছে। প্ৰথমকেইদিনহে বৰ গৰম।
ভাল ভাল। বহুত ৰ'দ দিলে দেই বা।
উম এতিয়া বতৰটো ভাল কৈছে খেতি কৰিবলৈও ভাল হৈছে মানুহৰ- বৰষুণ যাক দি থাকিলে।
উম
সেইটোৱে ৰাতিপ- পোতে চাৰিটামান বজাতে উঠিবই লাগে উঠি মেলি নহ'লে সময় নিমিলেগে যে।
উম মোৰ আৰু পথাৰৰ কাম চলি আছে। বাকী আৰু আগৰ, কামবোৰ কৰি আছানে?
অ'! আগৰ কামো, কৰি আছোঁ। উম, উম! আগৰ এ সেইখিনি কামবোৰ, কৰি থাকিবই লাগিব। নিজৰখিনি, কামটো কৰ্তব্যখিনি, কৰিবই লাগিব। পথাৰ খিনি আকৌ। উম, উম! গোটেইখিনি একেলগেও। উম, উম! আকৌ, এইটো কাৰণ, সময়- সময়ত নকৰিলে, আকৌ ধানকেইটা, ধানো পাওঁ। যথেষ্টখিনি, ধান পাওঁ। আমাৰ, মাটিও, বহুত-বহুত খিনিয়ে আছে। উম! আৰু ধান বিক্ৰীবও পাৰোঁ। এইবাৰ জানানে, হেৰি খেতি, বহুত খিনি কৰিছোঁ। এই, মালভোগ ধানৰ খেতি, মালভোগ ধান। ন' মানে, কঠীয়া বহুত খিনি পাইছোঁ। মানে, মালভোগ ধানটো। মানে, বজাৰৰ দামটো বেছি! জানানে? অন্য ধানতকে। মানে, চিৰাটোৰ কাৰণে। এতিয়া, সেই মাঘৰ আগ অ'! এই, মাঘৰ আগতেই মানে, তোমাৰ চাউলটো, অ'! ধানটো কেঁচা হৈ থাকোঁতেই, লৈ লয়। আৰু ৰেটটো, মানে দামটো, মানে ভালকৈ পোৱা যায়। বাকী, ধানটো আকৌ, শুকাই মেলি যোৱালে, অকণমান হেৰিটো, ওজনটো কমি যায়। এইটো মানে, ওজনটোও বাঢ়ি থাকে। সেইকাৰণে, সেই, অ'!
হয়। এনেও, কেঁচাতে ধৰা, ওজনটো-ওজনটো বেছি থাকে।
অ'! অ' অ'! আৰু এইটো, পাছত ধানটো বিক্ৰী নহয়, যে। মাঘৰ বিহুৰ কাৰণেইটো, বি বিক্ৰী হৈ যায়। সেইকাৰণে, সেই কটাৰ পাছতেই, বিক্ৰীয়ে হৈ যায়। অ'! অ'! বহুত ভাল, লাভ হয়। উম, উম, উম! মাঘৰ বিহুৰ কাৰণে, জলপানৰ কাৰণে, এইখিনি।
অ' অ'! নাই। বিহু মানে, ভোগালী বিহু আৰু জলপান। উম! জলপান, দৈ, ক্ৰীম, মাছ, এইবোৰেহে আৰু। মাঘত মানে,
অ'! মাঘৰ উভৈনদী। আৰু এতিয়া ধৰা, চব ধান হৈ আছে। কাটি- মেলি ধৰ, চব চাউলৰ মানে, জলপান- চলপানো, কৰিব পৰা হয়।
তাকে, আঘোণত এতি, য়া মাঘলে ধৰা, ধুনীয়াকে চাউল- টাউল ওলাই যায়, জলপান খাব পৰা হয়, ন'। ভাল লাগে, মাঘ বিহুতো, সচাঁকে ভাল লাগে! মাছৰো কিমান, হেৰি হয়।
উম, উম, উম! মাঘৰ বিহুতো বহুত লাগে। আৰু যে, হেৰি যে, উম! এইটো কি? এই, এই ধানটো কৰিছা, নাই তোমালোকৰ? তোমালোকৰ, ক'লা-ক'লা
ক'লা জহা?
অ'! ক'লা জহাটো কৰা হয়, বৰা এটাও আছে যে, সেইটোও ভাল আকৌ।
ত' অলপহে কৰিছে, বেছি কৰা নাই বাৰু।
অ' অ'! আমাৰো, সেই অলপ- অলপ ক'লা বৰা, আকৌ, জহা-জহা। কনজহাটোও, কৰা হৈছে, কনজহাটো অকণমান, ভাল লাগে। কণজহাটো, জল, হেৰি কৰি খাবলৈও, পায়স বনাই খাবলৈও, ভাল লাগে! ক্ষীৰ বনাই।
অ' অ'! এনেই ক'লা জহাটো, কিন্তু, পূৰা মানে, চাহিদাটো বহুত বেছি, আজিকালি। অ'! গুণটো, বেছি অ'! ভাল লাগে, ভাল লাগে। পিঠা- চিঠা বনাই, তিল পিঠা- চিল পিঠা, বনাইও ভাল লাগে।
অ'! সেইটোৱে, উম!
তাকে।
কাইলৈ তাকে, পাৰিলে এপাক আহিবাচোন? ওচৰতে থাকা, যেতিয়া। মই বোলো, সেইকাৰণে, ফোন কৰিলোঁ।
অ'! যাম।
কাইলৈ পাৰিলে, এপাক আহিবা, দেই? অকণমান, সহায়- সহযোগো কৰি দিবা আৰু। উম, উম! হ'ব দিয়া। আজিলৈ, ৰাখিছোঁ দেই। উহ, উহ। উম আহিবা দেই, উমহ।
অ যাওঁ দিয়া।
উম হ'ব ৰাখিছোঁ দেই।